কোৱা কি কৰি আছা?
বহি আছো তুমি কি কৰি আছা অ মোৰতো খবৰ
ময়ো বহি আছো খবৰ ভালে আছে মোৰো। আৰু কি খালা
কি খানা, উম। খালো, খালো মানে অলমান আগতে খাইছিলো। অকমান দেৰি হৈ হৈছে আকৌ ভোকে লাগি গল। ছোৱা চোন ছোৱা।
হয় নেকি? ভালে দিয়ে কি হল লগত খালা?
মই মানে আজি লগত খাইছো।
হয় এনেকে আৰু কি কি ভাল পোৱা তুমি চব্জিত পাচলিত মানে?
মই মানে বেছিটো মানে মাছ মাংস ভালে নাপাওঁ মানে একেবাৰে ভাল নাপাওঁ। মই খালি মানে ভাল পাও তোমাৰ হেৰি বাঁহৰ গাজে বহুত ভাল পাওঁ। তাৰপিছত আলু ভাজি আৰু দালি হ'লে আৰু গাখীৰ সেইটো ভাল পোৱা বেছিকে আৰু নহ'লে বা কেনেবা তাৰ মানে কি কোনোবা যেন জানে আমি বাহিৰলৈ গ'লো ন, এতিয়া পনিৰ চনিৰ লগত খোৱা খাবৰ কাৰণে।
আৰু তোমাক তোমাক কি ভাল লাগে কোৱাচোন বাৰু?
ভাল পাওঁ।
আই ঐ টিতি কেৰেলা।
হয়, নহয় কোৱাচোন তিতি কেৰেলা ত ব্লড চুগাৰ প্ৰেছাৰ কম মানে মেইনটেইন কৰে তেজত মানে বেছি এইটো চুগাৰ হ'ব নিদিয়ে। চুগাৰ মেইনটেইন হয়। তাৰপিছত কি বোলে বহুত ধৰণৰ বেমাৰ পৰা নিৰুদ্ধ হয়। আজিকালি পাচলি কেইটাও গম পোৱা নে ইমান। ইমান যে মেডিচিন থকা আহিছে নহয় আজিকালি খাওঁতেও মানে বেমাৰে হৈ যায় আৰু।
হয়, হয়। এ আমাৰ আৰু আমাৰতো এতিয়াতো মানে মেডিচিন টো ক'বলে নোৱাৰি। কাৰণ মোৰ ঘৰত ততেই মোৰ মায়ে বন হেৰি লগাই ন শাক-পাচলি লগাই থাকে তো।
এনেকা হ'লে ভাল। ময়ো কেইটামান মানে বহুত কেইটাতো ৰুব নোৱাৰি ন, বেছিভাগ মানে প্ৰায়তো আমি বস্তু ৰুইয়ে খাওঁ মানে যেনেকাে এতিয়া হ'ল অ, কি বোলে ৰঙালাও হ'ল। পানীলাও হ'ল, তিয়ঁহ হ'ল, জলকীয়া হ'ল হয় নহয় কোৱাচোন?
হয়, হয়।
পৰা যায়। কিন্তু বাহিৰৰ বস্তু মানে এনেকোৱা গোটেই চব্জি-আঞ্জ বিলাক ৰুই থাকি থাকিব নোৱাৰি ন, জাগাও নোকোলাই হয় নে নহয়? আমি খেতি-বাতিতো কৰিব নোৱাৰো বেছিভাগ। আজিকালি জানোনে? ইমান মেডিচিন আৰু ইমান আছে নহয় আহ চব্জি কেইটাতো পাচলি কেইটা তো মানে ধৰন-ধৰণৰ ৰোগ বেমাৰ ওলাই গৈছে আজিকালি গম পোৱা নে? মানে হয়, আজিকালি চবতে মেডিচিন ইনজেকচন জানানে এটা বস্তুতটো বিলাহী চাবাচোন পুৰা একেবাৰে আমি এতিয়া ঘৰৰ পৰা চিঙিলো কি ধুনীয়া ৰঙা ৰঙা কি ধুনীয়া নহ'লে নপকিলে সেউজীয়া কি ধুনীয়া হৈ থাকে নহয়। বজাৰৰ পৰা আনিবাচোন। আধা সেউজীয়া হ'ব, আধা ৰঙা হ'ব মানে এটা বিলাহীত এনেকুৱা ধৰণৰ ধৰণৰ এইটো পোৱা যায়। অৰেঞ্জ কালাৰ ওলাই যায়, আৰু জলকীয়া চাবা কোনোবা উম, জ্বলা থাকিব কোনোবা নাথাকে ইমান।
হয়, হয়, হয়।
তাকেইতো ইমান মানে আজিকালি খাওঁতেও মানে বেছিকে এইটো হৈ যায় হয় নে নহয় কোৱাচোন?
সেইটোয়ে তাৰ মানে এতিয়া আজিকালি কি যে মানে তোমাৰ চোৱা আমি মানে এতিয়া নললেওতো নহয় ন যিমান ঘৰতে বনোৱা শাৰী কিন্তু ৰুলেই নহ'ব ন? কিন্তু খাবলৈ ইচ্ছা যায় মানুহৰ।
খাবলৈ ইচ্ছা যায় নাখালেও নহয় হয়ে নহয় কোৱাচোন? এতিয়া আমি ঘৰত এটা চব্জি এটা পাচলি ৰুই এইটোকে খাই থাকিব নোৱাৰোঁ ন? হয় নহয়? ধৰণ-ধৰণৰ ৰুই খাব লাগিব। ধৰণৰ বস্তু লাগে, আমি এতিয়া ইমান জাগাতো নাথাকে পাচলি চবকেইটা ৰুবৰ কাৰণে। প্ৰায়তো থাকেই, আৰু প্ৰায়ে বেছিভাগ নাথাকে ন অলপ কমেই থাকে এতিয়া। গাঁৱৰ পিনে থাকে এতিয়া ইমান টাউনৰ পিনে ইমান জেগা ক'ত থাকে? মানুহে তথাপিও ম মানুহে পুষ্টিক ভাল আহাৰ খাব কাৰণে আ কি বোলে এইটো বিল্ডিঙৰ চাতৰ ওপৰতো লগোৱাত হয় নে নহয়! কোৱাচোন ভালাইকাৰৰ ওপৰতো কিবা সৰু সৰু পুলি চুলি দিকে ৰুই থয় ভালদৰে বনাবলৈ হয় নহয় কোৱাচোন তুমি কি তোমাৰ ঘৰত কি কি ৰোৱা হৈছে
উম উম, তাৰমানে সেই তিতাকেৰেলা ৰোৱা আছেই। তিহও আছে, ৰঙালাও আছে। ৰঙালাও মানে এতিয়া ম পানী লাউ মায়ে মানে পৰখি, বন পৰখি বনাইছিলে। পৰহি খাইছো মানে ভাল লাগে এইবিলাক শাক পাচলি ম মানে ভাল পাওঁ মানে মই এনেই এই মাছ-মাংস মানে ইমান ভাল নাপাওঁ। শাক-পাচলি মানে বহুত মানে ভাল লাগে আৰু খাবৰ কাৰণে
পোৱা নাই আগতো ভাল হয় নহয়। এতিয়া এইটো মৌচম মানে এইটো বতৰত ৰঙালাউৰ আগটো ভাল থাকে ন খাওঁতেও ভাল পোৱা যায়। ভাল পোৱা নে তুমি?
মইতো ভালে পাওঁ।
অ' ঠিকেই দিয়াচোন ভাল পাবই লাগে আৰু।
তোমাৰ মানে যেনেকা আৰু, চব বস্তুটো নপ পোৱা হয় কেতিয়াবা জংঘললৈ গ'লে মানেও, আমি মানে ঢেঁকীয়াটো চিনি পোৱা চাগে?
অ ঢেকীয়া চিনি পাও
ঢেঁকীয়াতো মানে আৰু ঢেঁকীয়া মানে ঘৰ বন
এতিয়া ছিজনে হয় ঢেঁকীয়াৰ, ঢেঁকীয়াৰ শাকটো ছিজনে হয় ন! পোৱা যায়ো এতিয়া। তোমালোকে আনানে ঢেকীয়া শাক তো? আমাৰ ইয়াতে একদম পোৱা নাযায় জানানে ব বজাৰৰ পৰা কিনি খাবলৈ অলপ টান লাগে মানে। ক'ৰ ক'ৰ পৰা ছিঙি আনে হয় নে নহয় কোৱাচোন?
হয় হয়। তাৰ মানে আমিতো গা গাঁৱত থাকো ন? মানে গাঁৱৰ এৰিয়াত পৰে যে এইটো আ সেইকাৰণে আমাৰতো আৰু কাষতে থাকে আৰু চব বস্তু, হয়।
হয় হয়। আমাৰ ইপিনে ইমান পোৱা নাযায় জানানে? কিনি আনিলেও একেবাৰে লেতেৰা চেতেৰা কতে গু লাগি থাকে মানে ইমান লেতেৰা নহয় সেইকাৰণে কিনি আনি খাবলৈ অলপ টানেই লাগে দিয়াচোন।
তাকেই বোলো এইটো এতিয়া আৰু সেই খোৱা বস্তুটো মানে লেতেৰাকে থ'লে মানে ভাল নহয় নালাগে ন? আৰু খাব কাৰণে মানে অকমান বেয়া লাগি যায় আৰু।
অ আৰু আজিকালি এইবিলাক মানে ইমান পুষ্টিক ভাল আৰু ইমান ভাল জাগাৰ পৰা কি বোলে এইটো কৰা বস্তু ক'ত পোৱা যায় নাপায়েই ধুনীয়াৰ মেডিচিন আৰু ক'ৰবাৰ ক'বাৰ পৰা তুলি আনিব ক'ত ক'ত থাকে এইবিলাক গমেই পোৱা নাযায়।
হয়।
অ এনেকা মানে
আৰু, বাৰু হেৰি। তোমালোকৰ তাতে মানে কি ৰুইছে তোমালোকৰ ঘৰত সেইফালে?
আমাৰ ঘৰত মায়ে ৰুইছে আৰু ৰঙালাও ৰুইছে, তাৰপিছত তিঁয়হ ৰুইছে জলকীয়া। আৰু লেচেৰা মান নহয়
হয় নি? আমি মানে মাজতে হেৰি অকমান দিন আগতে মানে চজিনাটো চিনি পোৱা ন? ছজিনা খাব কাৰণে বহুত ভাল লাগে মানে। মানে এইটো কোমলীয়া চাগে মানে বেছি সোৱাদ থাকে, মানে অকমান বুঢ়া হ'লে মানে নাখায় আৰু।
মানে একদম ভাল নালাগে, এইটো চুহিলে জানে জাবৰা জাবৰা সেন লাগে জানেনে! চুই খাবহে ভাল মানে ইমানে মানে চা চ চুবাই খাবলৈকে ভাল নালাগে আকৌ হয় নহয় কোৱাচোন।
হয় হয় তাৰ মানে আৰু আমাৰ ইয়াতেতো বহুত লাগিছিল ন। সেইকাৰণে মানে আমাৰ। গাঁৱৰ মানুহ বেছি বেছিভাগ মানুহবিলাক আহে আমাৰ পৰা লৈ যায় মানে খোজে আৰু। আৰু খোৱা ব
এ গাঁও গাঁওৰ টাইপতটো এনেকোৱাই হয় মানুহে এতিয়া আহিব খুজি লৈ যাব হয় নহয় কোৱাচোন।
হয় হয় হয়।
লৈ যায় আৰু দিয়া এনো বাৰটৰ চিষ্টেম হয় ন এতিয়া ইহঁতি আহি লৈ যদি দিও যায় হয় নহয় কোৱাচোন।
হয় হয় কেতিয়াবা বাৰ আমাক অ কেতিয়াবা যদি আমাক কিবা দৰকাৰ পৰে গ'লে মানে আমিও পাই যাওঁ। সেইকাৰণে মান লেনদেন হৈ থাকিলে মানে ভাল হয় ন এটা।
এনেকা বাজাৰ চিষ্টেম মানে কোনোবাই দিলে মানে এতিয়া আমি দিও সেনেক মানে আগত খাইকে আমনি লাগিবহে লাগে। আমনি লাগিলেহে দিয়া যায় মানে নহলে দিয়া নাযায় মানে যে গম পোৱা নে।
হয় এইটোতো হয় আৰু উপায়ে নাই নাই এতিয়া আৰু মানে বেছিকে থলে মানে খোৱা বস্তুটো। অ এতিয়া এনেই থৈ দিলেতো বেয়াও হৈ যাব। বেয়া হোৱা কৰি যদি কোনোবা খাবই তাৰে পেট ভৰিব হয় ন।
হয় হয়।
সেইকাৰণে আমাৰ চবকে বিলায়ও দিওঁ আৰু মায়ে কেতিয়াবা মানে বজাৰলৈ লৈ যায়। এ বজাৰত যাই কিনি মানে বেছিকিনি আনে। হেই টাইপ আৰু আমাৰ ত শাক পাচলি বিলাক কমি নাই ন মানে আৰু আমাৰ ঘৰত মানে এনেকুৱা মানে মাছ মাংসটো আমি খোৱা নহয় ন। সেইকাৰণে বাৰু আমাৰ হয় হয়।
আজিকালি পুষ্টিক আহাৰ লোৱাটোৱে বেছি ভাল জানানে চব বস্তু। তে একদম একদম মিশ্ৰণ আহিব ধৰিছে তেলত চাবা দালিত চাবা। চাউলত চাবা চাউলত চাউলতকে বেছি পাথৰে থাকে হয় নহয় কোৱাচোন সৰু সৰু আজিকালি হ মানে। গোটেই বস্তুতে একদম ইটো আহিব ধৰিছে ভালে দিয়াচোন ঘৰত মানে ভাল পুষ্টিক আহ ৰোৱাটো বেছি কি উপাৰ্জন কৰাটো বেছিয়ে ভাল আৰু। আজিকালিৰ মানে মানুহে এতিয়া একদম আমনি আ কি বলে এইটো। কৰে ৰুই খাবৰ কাৰণে একেবাৰে অসুবিধা পায় হয় নহয় কোৱাচোন। আজিকালি মানে বহুত টান পায় মানুহ কেইজনে ৰুই ৰুই খাবৰ কাৰণে বস্তু কেইটা। তাৰপিছত উম। কি বোলে ৰুলেও প্ৰব্লেম নৰুলেও প্ৰব্লেম কিনি খাবলৈও অলপ দেখিবলৈ এইটো হয় যায় বস্তুতটো পোৱা যায় বাট ইমান ভাল পোৱা নাযায়।
তাৰ মানে এতিয়া বজাৰলৈ যাও ন পইচাৰ কথা মানে আহি নপৰে মানে খোৱা বস্তুটো ল'বই লাগিব কিন্তু মানে আমাৰ যোনটো মানে খোৱা খাই য যদি বেনিফিট পাওঁ সেইটো ওলোৱা ফাইদা আছে ন। তাকেই বোলো আমাৰ যেনেকেএতিয়া চোৱা। মেক্সিমাম মানে আমাৰতো হেৰি মানে আমাৰ গাঁৱৰ এৰিয়াতো ছবেই মানে মিলাই কিনে খোৱা হয়টো। সেইকাৰণেও আমাৰ মানে মানে অসুবিধা নহয় মানে। আজি নহলে বজাৰত গ'লে মানে চব মেডিচিন দিয়া হয়।
অ আজিকালি বজাৰত পোৱা। প্ৰায় বস্তুতে মেডিচিন ফল ফুলতো মেডিচিন দিয়া হয়। এপাল কেইটাত চাবচোন পুৰা মমবাতি লগোৱা হয় জিলিক শাই থবৰ কাৰণে কল কেইটা চাবাচোন বাহিৰৰ পৰা পকা দেখা পালেও ভিতৰৰ পৰা কেঁচা থাকে এইবিলাক চব ইঞ্জেকশ্যনৰ কাম জানানে।
হয় এইটোতো আৰু আমিতো একো কৰিবও নোৱাৰিম আৰু কিনো কব পাৰিম কোৱাচোন।
অ সেনেকা আৰু আজিকালি ক'ত পোৱা যায় নাপায় ইমান খোৱা নাযায়। পৌষ্টিক আহাৰ কেইটা চবে এনেকাই খাই জানানে আৰু
হয়
তোমাৰ ঘৰত বেছি প্ৰায় কি বনে আঞ্জাতে চব্জি কি বনে
আমাৰ ঘৰত মানে এনে শাক পাচলি সময়তো শাক পাচলি বনে নহ'লে আ আমাৰতো নিৰামিষকে বেছি খাওঁ ন আমি মানে মাছ মাংস খোৱা খোৱা নহয় মানে আমাৰ আমাৰ খাবলৈ নহয়তো ন খাবই নহয় আমাৰ আমি মানে খাব নহয়টো আমি মানে ব্ৰাহ্মণৰ সেইকাৰণে আমি আমাৰ খোৱা নহয় এইগিলাক সেইকাৰণে সেইটো বিষয়ে মই ইমান আইডিয়াও নাই আৰু গমো নাপাওঁ তাৰ বাহিৰেতো আমাৰ মানে বেগেনা
প্ৰটিন থাকে এতিয়া কণী চনি খাওঁতে প্ৰটিন থাকে এইটো কি বুলি জৰুৰীও আছে এইটো নহয় নোখোৱা নহয় খাবতো লাগেই অলপ অলপ হ'লেও প্ৰটিন পোৱা যায় ন কণী চনী হল পনীৰত হল পনীৰ চনীৰ কি বোলে পনীৰ হল কণী হল এইবিলাক বনাই খাওঁতে প্ৰটিন পোৱা যায়
হয় হয়
ঠিক আছে দিয়া আজিকালিতো এনেকাই চব্জি পোৱা যায় এতিয়া ভালতো একো পোৱাই নাযায় এইবিলাকে খাই হলেও জীয়াই থাকিব লাগে হয় নে নহয় কোৱাচোন ঠিকে আছে দিয়া আৰু কিবা কাম কৰি আছিলা যদি কৰি থাকা আৰু মই থও দিয়া
ঠিক আছে দিয়া হ'ব দিয়া